কি কৰিছা?
মই বৰ্তমান তোমাৰ চাহ খাই আছিলোঁ, পিছে তোমালোকে খালানে?
মই খোৱা নাই বৰ্তমান।
অ', অ', আঠটা বাজিলেচোন ইমান দেৰিলেকে নাই খোৱানে?
নাই, খাবলৈ মন নাই ইমান গৰম।
অ', হয়, দে আজি সঁচাকে বহুত, বহুত বেছি গৰম পৰিছ আজি উঠিছে বাৰু, মই দিনটো আজি ফেনৰ তলতে বহি থাকিলোঁ।
মইতো গোটেই দিনটো ফেনৰ তলতে ব-শুই আছোঁ।
আজি ধুনীয়াকে টোপনি ধৰিলে চাগে। আজি হয়, হয়। হয়, আজি সঁচাকে তোমাৰ বেছি গৰম পৰিলে একো কামেই কৰিব মন নেযায় যিহে অ', যিহেতু আকৌ জুলাই মাহ তাতে, তিনিচুকীয়া চহৰ।
উম, যান বাহন বেছি।
হয়, যান বাহন বেছি, গছ গছনি কম। হয়, হয়, হয়, গোটেই ৰাস্তা ধূলি। প্ৰদূষণ পিছত আৰু কি আৰু মানুহৰ বেমাৰ
পিছে, তোমালোকৰ ঘৰত কোন, কেনেকে আছে বৰ্তমান?
তোমাৰ, মায়ে চাহ খাই পিনে এতিয়া ভাত বনাইছে। পিছত আকৌ এতিয়া, পাপাই ওলাই গ'ল দোকানলৈ। ভাইটি, পাপাৰ লগত গৈছে। অ', অ'। পিছে তোমালোকৰ খুড়ী আৰু খুৰাই কি কৰি আছে?
ইিহঁতে বহি আছে।
অ', অ', অ', অ', দাদা আছে?
আছে আছে উম সিহঁতে সেই ৰুমতে আছে
অ অ তুমি ক'ত আছা পিছে
বাহিৰৰ বান্দা ৰুমত আছো
বাৰণ্ডাত
উম ৰুম এটাত সোমাই আছো এ এনেই খোজ কাঢ়ি ফুৰিছোঁ এইফালে দি ৰাস্তাত কাম লাগি আছে গোটেই আৱাজ আহি আছে চাগে ন শুনি আছা ন তুমি উম উম মই সেইকাৰণে অলপমান দূৰলে আহিলো
অ অ হয় হয় কি বুলি কয় ৰলাৰ চলি আছে নি
ৰোলাৰ নাই চলা মেচিন চলি আছে
অ অ বাকী গাত চাত বিলাক গাঁত চাতবিলাক মাৰিলেই ভাল আৰু আমাৰ এই ৰাস্তাটো ইমান গত অকমান বৰষুণ দিলেই অৱস্থা নাই বেয়াই হৈ যায়চোন ৰাস্তাটো নহয় জানো আমাৰ এই মেইন গেলাপুখুৰীৰ ৰাস্তাটো অকমান যদি বৰষুণ দিয়ে গাত বিলাক ইমানেই বেছি যে পুখুৰীত মাছ ধও মাছ ধও নিচিনা লাগি যায় নহয় ন বাৰু অ ইমানেই পানী হয় যে তাত বৰশী ডুবালে মাছে পাম নিচিনা লাগে
তুমি আহিবা কেতিয়াবা মাছ ধৰিবলে
অহ মই ৰাস্তালে ওলাই আহিম মাছ ধৰিবলে ঘৰৰ পৰা আচল পুখুৰী যিহেতু টাউনৰ মাজত নাই গতিকে ৰাস্তাৰ মাজতে ওলাই আহিম আও পখি এডাল লৈ পিনে ডুবাবলে।
তু নাহি ভাওনা কিবা মই যাম এফালদিপা তুমি ওলাই আহিবা আৰু এ ৰাস্তাতে মাৰিম আৰু মাছ।
অ', অ', এসোপামান ওলাব চাগে দেই সচাকে। যদিও মাছ নোলাই চুক ভেকুলী দুটামান পাম। অ, খাবলে ভাল হ'ব। জানো ইয়া লোকেল মন্ত্ৰী বিধ মন্ত্ৰীতো নাহে বাৰু বিধায়ক এজনী কিবা কৰি আছে এতিয়া বৰ্তমান ইলেকশচন জিকি পিনে এইবাৰ দুহেজাৰ ছাব্বিছৰ?
কি জানি পাই তেওঁৱে জানিব দেই মইতো ইয়াতে নতুন বাৰু ইমান নাজানো তুমি জানি
তাকেই-তাকেই এয়া তেওঁলোকেহে জানিব আৰু। যিহেতু আজ আজি ৰাস্তা বনাই থকা আহ ঘটুং ঘটাং শব্দ শুনিছো গতিকে এইটো অলপ মানে আৰু মানে সকাহ পাম বুলি আৰু আশা এটা ৰাখিব পাৰি। শব্দটো শুনি পিনে কিন্তু এতিয়া যাম কিহে হা-হা?
পুল বনাই আছে পুল।
পুল অ', অ', চাগে সেই যিহেতু এতিয়া আমি ইতিমধ্যেই গম পাইছোঁ যে পানী হ'লে কেনেকুৱা হয় গতিকে যাবলৈ চাগে ড্ৰেইনেচৰ কাৰণে পুল বনাইছে চাগে। হ, সেইটোৱে আৰু। বাৰু পিছে অ, আৰু আজি ভাতৰ এতিয়া যু-জা যিহেতু চলি আছে, তোমাৰ কি বনাইছা, আজি পিছে?
নাই, নাই, আমাৰ দেৰি হয়, হেৰি ন নটা- চাৰে নটা, কেতিয়াবা দহটা বাজে ধৰা।
অ, অ, ভাত বনাওতে, নে খাওঁতে?
দেৰি হৈ যায় আমাৰ, চাৰে নটা বাজেগে আৰু ভাত মানে হেৰি কৰোতে, আকৌ ভাত খাই মেলি উঠো মানে দহ-চাৰি দহ
অ, অ, হয়, হয়, সচাকে দেই। মানে অ, আমি এতিয়া সোনকালে খাব লগা হয় আৰু মোৰ কাৰণে। এতিয়া মোৰ আকৌ বেছি মানে, খাই পিনে যদি বেছি দেৰিকে দেৰিলৈকে থাকোঁ এতিয়া দেৰিকে খালে আকৌ শু-শুবলৈ টাইমেই হৈ যায় যে, এতিয়া খাই পিনে লগে-লগে শুই দিলে আকৌ, মোৰ গেছৰ প্ৰব্লেম হোৱা কাৰণে হজম নহয়। ৰাতি অকনমান প্ৰব্লেম দিয়া আৰু। অ, সেইটো কাৰণে আমি সোনকালে খাই পিনে হয়, সচাকে দেই, বৰ বৰ বেয়া মানে
কিন্তু, এ, সোনকালে খাব লাগে ভাত। জানানে? সোনকালে ধৰা, আগতেতো মানুহবোৰে সোনকালে খাই ন, গধূলিয়ে। ধৰা বেলিটো গল আৰু খালে, হজম হয় ন আমি তই ইমান দেৰিকে খাওঁ, ভাল নহয় ত।
হয়, হয়, খাই পিনে চিধা শুই দিয়া হয় যে।
উম সেই ঠিক তেনেকুৱা কথা আৰু।
উম। পিছে, আজি কালি শ্বপিং কৰিবলৈ গৈছিলা?
অ কালি গলো।
অ অ দেইলি বজাৰত গ'লা নে, মল?
দেইলি বজাৰ, দেইলি বজাৰত সোমালোঁ অ দেইলি বজাৰ।
মত আছেনে
নাই নাই দোকান না মনত নাই অ সোমালো ললো উম ইমান চাই থকা নহল আহ টপ এটা কিনিলো কাৰ্ড এটা কিনিলো তাৰপিছত টিভিি এটানত খালো প্ৰথমে গৈ মেলি খালোঁ ম'ম' খালো ম'ম' তাৰপিছত হেৰি খালো সেইতাই
ফ্ৰাইড ৰাইচ
চিকেন ফ্ৰাই ৰাইচ ভালেই আছে বাট মানে তাত কি হয় মচলা চছলা অলপ কম দিয়ে আৰু হেললি হয় উ উম ইমান মচলা দিয়া নাই
হয় হয় হয় হয় হয় হয় অ অ থোক পা থুপা নুডলচ খিনি খাবা সেইখিনি খাইো ভাল লাগে কাৰণ তাত তোমাৰ
আহ কানি কৈছিলিজাবা থোপ্পা থোপ্পাটো কথা কিন্তু হেৰি আকৌ মই নাখাওঁ বুলি কলো
অ অ পেট ভৰিলেই চাগে
পেট ভৰি খাই আহিছে চোপুৰা পেট ভৰাই খাইছোঁ ম'ম' চাও হেৰি অ চাওমিন ওলাইছে হেৰি ফ্ৰাইড ৰাইচ
তাকে মানে চাওমিন বস্তুটো কি কৰে তহঁতি ফ্ৰাই কৰে মানে হেৰি কৰা পিছত কি বুলি কয় চচ খিনি মিহলোৱা পিছত মানে তোমাৰ হিলাই হিলাই হিলাই হিলাই ষ্টি ফ্ৰাই বুলি কয়টো ষ্টাৰ ষ্টাৰ ফ্ৰাই কৰি থাকে অ কিন্তু থোপ্পা বোলা বস্তু বস্তুটো ফাই একে নবনাই মানে সেইখিনি অকল ওপৰত যদি কিবা দিব আছে দি দিয়ে তেনেকে মানে সানি দিয়ে আৰু ডুবুৱাই দিয়া নিচিনা হয় আৰু সেই খিনি সেইটো কাৰণে অলপ মানে তাৰ মানে অৰিজিনেল যোনটো টেষ্ট মানে অলপ যোনটো মানে অলপ মানে টেঙা মিঠা বস্তুটো টেষ্ট টো সি ৰেটান কৰি লয় আৰু
উম খাব লাগিব এদিনকে যাম হা খাম আৰু তোমাৰ গেছ ভাল হওক আৰু
অ অ থোপ্পা খাব পাৰি কিন্তু চাওমিন নাখালেই হ'ল আৰু অ অ অ হয় হয় পাৰি পাৰি মানে যিহেতু ক'ব লাগিব অলপ মানে একো নিদিবলৈ জাষ্ট মানে যোনটো অৰিজিনেল থোপ্পা আৰু যোনটো মানে সেই সিহঁতে তেওঁলোকে জাষ্ট মানে এতিয়া যেনেকে আমি ভাত খাওঁ হয় হয় আজি নামতো দিয়ে যিহেতু এতিয়া কিন্তু নিদিব ক'ব লাগিব আৰু মানে সেই মানে সেইব কবা লাগিব যে কি বুলি কয় থুপ্পা বনাই দিয় কিন্তু একডোম নোৰমেল বনাব একো আজি মোলু দিব নাগে জাষ্ট নৰ্মেল অকমান নিমখ দিব আৰু যোনটো মানে তেওঁলোক আমি যেনেকে সদায় ভাত খাওঁ টি বেড বা তোমাৰ কিছুমান কিছুমান কিছুমান মানে নেপালৰ কিছুমান কিছুমান জনগোষ্ঠীয় মানুহ বিলাকে তেনেকে তেওঁলোকে ভাত বৰ জেগাত মানে তেনেকে থোপ্পা খায় আৰু আৰু ম'ম' খায় আৰু এতিয়া তেনেকৈ যেনেকৈ বনায় চিম্পুলকে সদায় ঘৰুৱা ভাৱে খোৱাৰ নিচিনাকৈ তেনেকে বনাব ক'ব লাগিব আৰু
তাকে মোক লিজা বা কৈছিলে সেই তাই অৰুণাচল আছিলে যে অ সিমান খিনি নাজানো বাৰু অৰুণাচলত থাকোতে বোলে তেওঁলোকে বোলে মম উ মম' পুৰা মানে একদম বহুত খাই দিওঁ ৰাতি পুৰা ম'ম' বনাই বনাই খাই বোলে ভাত নাখায় আৰু ম'ম'কে মানে একদম। বনাই পুৰা খাই বোলে খাই পিনে হেৰি পেপচি খাই বোলে। পানীৰ নিচিনা পেপচি খাই বোলে জানা।
পানীৰ নিচিনা পেপচি খায় তেনেহলে বস্তুটো বৰ বেছি ভাল মানে
কালি কালি গম পাইছো মানে, এ কালি মানে পেপচি ললে আৰু ডাঙৰ নহয় সৰুটো লৈছে আৰু।
অ' অ' অ' তুমি পেপচিত তুমি যিমান মানে যি ইমান পাৰা সেইবিলাক কমকৈ খাবা তোমাৰ চফ্ট ড্ৰিংকবিলাক হেই বিলাক একদম বৰ মানে বৰ বেছি যি টি দি পিনে বনাই মানে তাৰ প ফৰ্মুলাটো আজি আজিও আজিলৈকে কোনোও গম নাই পায়, হয় হয় হয়।
তেনেকে এ সেইদিনা খাইছো উ
বিশেষকে কাৰ্বন ডাই অক্সাইড বেছি থাকে চ'দাবিলাকত আৰু গতিকে পেটৰো তোমাৰ বহুত খিনি মা মানে
অ', তাৰপিছত লিজা বাই ম'ম' খাই থাকোতে খাই আছি। মই কছো, মই খাম অলপ দেৰিকে তুমি নাই খোৱা যে বেয়া পাইছা নি বুলি কৈছে। নহয় মই খাম বোলো মই অলপ দেৰিকে খাম মই ম'ম' খাই ল এইখিনি। বস্তুবোৰ খাই লওঁ, তাৰ পিছত খাম আৰু বুলি কলো। তেওঁলোকে।
অ', অ'।
খাবতো নালাগে বাৰু আমি এতিয়া ফাষ্ট ফুডৰ লোভিয়া ন খকুৱা মানুহ।
অ', অ', লোভীয়া মানুহ নে কি।
অ' লুভীয়া বুলিয়ে ক'ব লাগিব।
অ', মানে এক চোৱেলীএক চোৱালী মানে পানী নিচিনাকে পেপচি খোৱাটো একচুৱেলি আকৌ অকল মানে সেই ছাত্ৰ ছাত্ৰী সকলে যেতিয়া মানে অকলে অকলে তোমাৰ সেই দৰম ৰুম বা তোমাৰ ধৰি লোৱা হোষ্টেলত থাকে, সেই তেনেকুৱা ধৰণৰ এটা অভ্যাস, তেনে কে তেঁও অভ্যাস লগাই লয়। বিশেষকে মেগী বনাই খাব, মানে ভাত চাত বনাবলৈও এলাহ লাগে বৰ সুবিধাও নেপায় তেনে তেনেকুৱা পচিষ্ঠিতি।
মানে খুব কম সময় সময়ত মানে তোমাৰ মানে ভোকটো মানে হেৰি হয় আৰু, পৰিত্ৰাণ পাই ক'ব লাগিব।
হয় হয়, অ', অ'।
ঝটপট আৰু তোমাৰ একদম যাব লাগে একদম খাব লাগে আৰু তেনেকুৱা নিচিনা একদম।
উম উম, পিছে চাইনাত মানে আচলতে যোন খিন অৰিজিনেল হয়, তেহঁতি তেহঁতি যোনিন এতিয়া আমাৰ ইয়াত বেচা চাওমিন খিনি আৰু চাইনা মানুহবিলাকে মানে সদায় ভাতৰ নিচিনাকে খোৱা ভাতৰ লগত খোৱা চাওমিন খিনিৰ মাজতো পাৰ্থক্য আছে বাৰু। চাইনাত ল'মেন লমেইন বুলি এটা বিশেষ নুডলছ আছে, ল'মেইন বোলা বস্তুটো কি হয় চাওমিন নিচিনাকে গোটেই প্ৰচেছটো একেই কিন্তু লাষ্টত মানে তোমাৰ ভাজি নিদিয়ে দেহতি এনেকে ইয়াত যেনেকে চাওমিন বনোৱা দেখিলে তুমি সেই টাৱা খনত লৈ এনেকে এনেকে হিলাই হিলাই ভাজি থাকে যে তেনেকে ভাজি নাথাকে তাত সেই নুডলছ খিনিত ওপৰত অকমান চিজোৱান বা তোমাৰ তেওঁলোকে হেয়া চচ খাই, আহ অষ্টাৰ বুলি যোনটো শামুক আছে যে
অ', অষ্টাৰ মই নাজানো দেই সেইটো অষ্টাৰ নামটোহে মানে অ'।
অ', অ', অষ্টাৰ বুলি এটা শামুক আছে সেই শামুকটোৰ ৰস ওলাই মানে। সেই শামুক পাৰ শামুকটোক হয় হয়, অষ্টাৰ চৰ্চ বুলি কয় তাক। মানে শামুকটোৰ পৰা ওলোৱা ৰসখিনি কেঁচা কেঁচাকে নেখাই মানো সেইখিনি ফাৰ্মেণ্ট কৰি থৈ দিয়ে। মানে সেইখিনি থৈ দিয়ে আৰু প্ৰিজাৰ্ভ কৰি পিনে বহুত দিনৰ কাৰণে সেইখিনি বন তাৰ পৰা চ'চ তৈয়াৰ কৰা হয়, ৱইষ্টাৰ চচ অলপ দি পিনে ওপৰত তেনেকে সানি মুুনি দিয়া তেওঁলোকে প্ৰায় ভাগে তেনেকে খায় আৰু। ন মেইন বুলি কয় বস্তুটো। সাধাৰণতে তোমাৰ সেই লমেইনটোৱে ইয়াত মানে কিছুমানে কোনো-কোনোৱে হাটা-হাটা নুদুল বুলি ক'ব বিচাৰে। কিন্তু আচলতে সেই চাইনাত যোনটো যোন হাকা বুলি যোনখিনি তোমাৰ জনগোষ্ঠীমান লোক আছে তেওঁলোক তেওঁলোকে ন মেন নোডেলছ টো খায়। পিছে আৰু কোনোবা এদিন খাব যাব লাগিব। তেনেহলে অথেন মানে তোমাৰ কি বুলি ক'ম এতিয়া মানে থল কি? কম আৰু আ চাইনিছ খাদ্য।